হেল্ল'
হেল্ল', হেল্ল', মাতটো আহিছে?
ব্ৰো, মাতটো অকণমান জোৰছে দিয়া।
ৰ'বা, ৰ'বা, দুই মিনিট দুই মিনিট ৰখিবা, আহি আছো। হেল্ল'
উম ব্ৰ' কোৱা।
মাতটো আহিছে?
অ, মাতটো আহিছে, কিন্তু কাণত মানে ফোনটো গুজি ল'ব লগা হৈছে
অ, এনেকুৱা মোৰো হৈছে, হেডফোন লগাই লোৱা বেষ্ট।
হাঁ
এনেকা এনেকাই, তোমাৰ চেটিং কিবা অফ আছে, হেইকাৰণে হৈছে, মোৰো এনেকুৱা হৈছে যে
হয় নেকি?
অ, ইয়াত অলপ কমেই শুনা যায়, হেডফোন লগালেও ভালকে শুনা নাযায়, দুটা হেডফোন লগালে
অ, অকণমান, মাতটো অকণমান মানে ডাঙৰকে দিলেই হ'ল, অকনমান ডাঙৰকে। কিবা এটা হৈ আছে চাগে, উম মানে অ, ভাত খালোঁ, হজমো হ'ল, ওলায়ো গ'ল।
অ, ভাতটো তেতিয়াই খালা ন, ৰাতিতো খোৱা নাই?
অ, ৰাতি নাই, ৰাতি বনোৱাই নাই।
অ'
তুমি খালানে
আৰু বাক দুপৰীয়াতে খাই খালো, দুপৰীয়া মানে পাহৰি গলো, শুই গলো।
শুই গলা?
অ', তাৰপিছত মোক, মই উঠালে মন অ, পাহৰি গলো আৰু, এইটো
কি চালিয়া ব্ৰ', ভাত খাবলৈ পাহৰি যোৱা তুমি
অ, খাম বুলি ভাবিলো, আকৌ শুই গলো, মাতিলে আকৌ শুই গলো খালো তোমাৰ চাৰিটা অ চাৰিটা ত্ৰিশত খালো ডাইৰেক্ট
বঢ়িয়া
অ মানে ৰাতি ৰাতি মানে দেৰি হৈ যায় না শুব অলপ দুইটা বাজি গৈছে কালি শুব ৰাতিুৱা পাঁচটা উঠিলো আকৌ শুইগলো
ঠিক আছে ঠিক আছে তুমি শুই দিলা ভাত খাবলৈ পাহৰি গৈছা হা।
অঁ।
বঢিয়া এতিয়া খালানে নাই।
খালো খালো চাৰিটা পিনে খালো।
আচ্ছা আচ্ছা মজা কিহে খালা।
তোমাৰ এইটো কি আজি কি আছিলে ৰ'বা। হেই কিবা মাছ আছিলে মাছ।
অঁ মাছ।
উম।
আচ্ছা। ঠিকে আছে ঠিকে আছে মাছ কিহে বনালে মাছ কিহেৰে।
মাছ তোমাৰ আলু আলু দি
আচ্ছা আচ্ছা ঠিকে আছে ঠিকে আছে হজম হ'লনে নাই।
হৈ গ'ল হ'ব আৰু এইটো হজম হোৱা নাই।
হৈ গ'ল ন আকৌ ৰাতি ৰাতিটো দিবলৈ আছেই।
অ ৰাতিটো দিবই লাগিব এইটো।
এ হে হে ঠিক আছে এতিয়া ঘৰত আছা ন।
উম ঘৰতে আছো।
মই ভাবিছো বোলো ফ্ৰী আছা নে নাই বোলো উঠনি মেছেজ দিছিলো তাৰপিছতে নাচালা বোলো কিবা কৰি আছা নেকি।
অ নাই যে কল কৰি দিবা ডাইৰেক্ট কল আহি যাব ন মই।
নহয় তোমাৰ আকৌ ডাটাও বন্ধও থাকিব পাৰে ন।
ডাটা অনে থাকে এনি টাইম।
আকৌ তুমি আকৌ যদি কাবাৰ লগত বেলেগৰ লগত যদি কথা পাতি আছা তেতিয়া। সেইকাৰণে মানে মেছেজটো দি লও বোলো চিন কৰাৰ লগতে তাইক সুধ। তাক সুধিবলৈ পেলাই একেবাৰে কৰি দিম।
নহয় মেচেজ যদি মই চিন কৰিলে তুমি কল কৰি দিবা।
অ সেইটোৱে। তে কোৱা খবৰ খাতি কোৱা।
খবৰ খাতি ভালেই তোমাৰ।
একদম মজা।
অ কিহেদি খালা ভাত। অ বহুত দিলে আজি অলপ বেছি অভাৰ দিলে।
আজি অভাৰ আজি একদম কৈছো ন থাকিব পাৰা নাই।
উম মইতো মানে এতিয়া মোৰ ঘৰত নাই মানে।
কালিতকে কালি কালি যিটো আছিলে ৰ'দ কালিতকৈ আজি নাইন। টিক দি মানে বেছি মাৰিছে নেকি।
বহুত বহুত দিছে বহুত।
আজি বহুত দিছে আজি একদম কণী বইল হৈ যাবলগীয়া।
আমাৰ আমাৰ ইয়াতো মইতো এতিয়াতো বৰ্তমান গুৱাহাটীত আছো ন ঘূৰিব আহিছো।
অঁ।
ইয়াততো আৰু খাটৰা গুৱাহাটী পিনে আৰু ওচৰত।
আচ্ছা, গুৱাহাটী, গুৱাহাটীত মানে কি পঢ়িব গৈছা নেকি।
পঢ়িব যোৱা নাই ঘূৰিব গৈইছো অলপ ঘূৰিব আহিছো বন্ধ আৰু অ'।
অ', আচ্ছা, গুৱাহাটী ক'ত যে ক'ত গৈছা ঘূৰিবলৈ?
গুৱাহাটী তোমাৰ এইটো কি কয় কিবা এটা যে ব্ৰিজ আছে তাৰ ওচৰত।
আচ্ছা, আচ্ছা।
কি ব্ৰিজটো নাম পাহৰি গ'লো।
উম, উম ত' ৱাটাৰ ফল ছুৱাটাৰ ফল আছে নেকি।
ৱাটাৰ ফলটো ইয়াত নাই ইয়াতো একো, একো লাইট নে কি যে
অ', আচ্ছা একো লেন একো লেন।
অ', একো লেন অলপ মানে এশ মিটাৰ আছে আৰু দূৰ
আচ্ছা, আচ্ছা একোলেনত গা-পা ধুলানে নাই?
যামে কালি ঘূৰিব আহিছোঁ যাম কালি, কালি অ', থিয়েটাৰ চাম তাৰপিছত যাম ঘূৰিম আৰু অলপ
মজা।
মোৰ লগৰ এটাও গ'ল কাশ্মীৰ ঘূৰিব গুৱাহাটীতে আৰু তাৰপিছত যামগৈ।
আচ্ছা অ', আচ্ছা, আচ্ছা। মই শ্বিলং যাম, যাবা নেকি?
শ্বিলং যাম বুলি ভাবিছোঁ ৰবা আহি লও তাৰপিছত যাম।
অ', তুমি আহি লোৱা বাৰু তাৰপিছতে আমি পোন্ধৰ তাৰিখ মানে যাম তেতিয়া একেলগে আমাৰ লগত যাব পাৰিবা।
অ', যাব পাৰি।
উম আচ্ছা ঘৰত কোন, কোন আছিল বোলে?
এই মানে ঘৰত এতিয়া কোন, কোন আছে।
এতিয়াতো মাহী আছে।
অ'।
আৰু মোৰ বাইদেউ আছে দুইজনী।
এনে দাদা, দাদা ভাইটি নাই ন।
দাদা টু ইয়াত নাই মানে মোৰ ৰিয়েল দাদা আছে বাৰু ইয়াত নাই এতিয়া তাত আছে।
অ', আচ্ছা, আচ্ছা।
ইয়াত মানে এনে দাদা আছে কেইটামান।
অ', মাতটো অকণমান ডাঙৰকে দিবা হা মাতটো মানে মোবাইল অকণ মুখ ওচৰত আনি লোৱা। মজা এতিয়া মজাকে আহিছে।
ওকে।
এতিয়া কোৱা।
শ্বিলঙত যাবা, কিহত যাবা?
শ্বিলঙত যাম তোমাৰ বাইকত যাম আঠ টা ল'ৰা যাব।
অ', তা ময়ও যাম।
আচ্ছা তুমি যাবা তুমি আমাৰ আঠটা, আঠটা কি এটা দুটাকৈ যাব ন কেইটামান, কেইটামান যাব আঠটা ল'ৰা যাব বাইক নিম তোমাৰ পাঁচখন নিম ন উঠি ল'লেই হ'ল।
উম।
অ, অ। অঁ, তাতে উঠি ল'ব পাৰিলে তুমি, তুমি ৰখি দিবা, তাৰপাছত আমি যাম, তাৰপাছত লগ কৰি দিম, লগ কৰিব পেলাই বাহিৰে যামগৈ।
উম।
থাকাকে যাম মানে, তিনিদিন থাকাকৈ যাম, ট্ৰিপলৈ যাম ন! তিনিদিন থাকাকে যাম, ধুনীয়াকৈ চাই বৈ, ধুনীয়াকৈ আহিব পাৰিম।
অ, কেমেৰা মেন-চেমেৰা নাই নেকি! কোনো কেমেৰা মেন?
অঁ, কেমেৰামেন-কেমেৰামেন এটা যাব, মানে আমাৰ লগৰে, কেমেৰা এটা আছে, ডি এছেলাৰ আছে, এইটো এটা যাব।
অ, তেতিয়াহ'লে মোৰ লগৰ এটাক লৈ আহিম, আৰু মোবাইলটো ভাল আছে মানে।
হা, হা, হা।
মোৰ লগৰ এটাক লৈ আহিম ক'লো।
অঁ, মজা লৈ আহিলেই হ'ল।
অ, হ'ব।
উম, এভাৰেজ ছিক্স থাউজেণ্ড!
ছিক্স থাউজেণ্ড!
উম, ছিক্স থাউজেণ্ড।
ঠিকে আছে। কম আছে বাৰু।
ধুনীয়াকে তিনিদিন ট্ৰিপ না, সেইকাৰণে।
অ, অ, কমেই আছে, ভালেই আছে, ক'ত কোনটো, কোনটো হোটেলত?
কোনটো হোটেলত মানে, বুক কৰিব লাগিব চাগে!
অ, বুক কৰা নাই মানে ন! কৰি ল'বা, নহ'লে পিছত পোৱাটো
অনলাইন তাত গৈতো নোৱাৰিম ন! অনলাইন কৰিব লাগিব।
খোৱা-চোৱা কি হ'ব? বনাব পাৰি নেকি, অৰ্ডাৰ কৰিব পাৰি?
অ, এইটো মানে, এইটো মানে পইচাবোৰ লগত কথা বনাবও পাৰি, অৰ্দাৰ ও কৰিব পাৰি। বনালে মানে বাজেট কমি যাব আৰু যদি অৰ্ডাৰ দিয়া যায়, বাজেটো বাঢ়ি যাব অলপমান।
অ, বনাই, চবেই বনাইতো ভাল লাগিব ন, বনাই।
উম, হ'লেও সেইটোকো ভাল লাগিব।
উম।
চবে-চবে বনাই, চবেই বনাই কৰি খাই মজা লাগিব।
অ। এতিয়া, তুমি কি কৰিছা?
এনেই কি কৰিব, এনেই বহি শুই উঠি।
আৰু শুই আছে না, ঘৰতে আছা নেকি? অ, ঘৰতে আছা নেকি?
অঁ, ঘৰতে।
অঁ।
ঘৰত নে তুমি?
অ, মই ঘৰতে আৰু।
বঢ়িয়া, যি গৰম দিছে আৰু থাকিব পৰা নাই।
আজি বহুত বেছি অভাৰ দি দিছে, মইতো ইয়াৰ পৰা তাত গৈ আছো, ঘূৰি আছো। শুবই নোৱাৰি আছো।
ভাটিবেলা-ভাটিবেলাখন ওলাই যোৱা নাই নেকি? হাৱা খাবলৈ ভাটিবেলা সময়ত ওলাই যোৱা নাই নেকি হাৱা খাবলে।
অ বাহিৰত গৈছোে বাৰু,
অ মানে ভাটিবেলা সময়ত মানে অকণমান বেলি চেলি বহে ন এ ত হাৱা চাৱা দি থাকে তাক গৈ ভাল লাগে।
অ অ তেনে সময়ত ভাল আক ৱেডাৰটো।
অ তেতিয়া সময়ৰ ৱেডাৰটো অকমান ঠাণ্ডা হৈ থাকে ন গছৰ পাতকেইটা লৰি থাকে।
অঁ
এতিয়া বতাহ চতাহ দি থাকে তেতিয়া লগৰ কেইটাৰ লগত এটা দুটা লৈ পেলাই ঘূৰিব কৰিব মজা।
অঁ
এতিয়া গেম চেম খেলানে নাই, ফ্ৰী ফায়াৰ।
খেলো খেলো খেলো ফ্ৰী ফায়াৰ লভাৰ চব।
উম।
মোৰ লগৰ বিলাক বি জি এম আই খেলে লগৰ এটা আছে,
অ বিজয়ামাই বিজাম ময়ো খেলো আৰু ফ্ৰী ফফায়াৰটো বেছি বাৰু বিজয়ামাইাতকে,
অ বিজী খেলে বাৰু বহুতেই খেলে,
এই মোবাইলটো মোবাইলটো মুখৰ ওচৰত লোৱা মোবাইলটো মুখৰ অকণ ওচৰত লোৱা।
অ অ ললো ললো।
অঁ মোমবাৰ আকৌ মোমবাৰ আঁতৰত আছিলে সেইকাৰণে মাতটো অকণ কমকৈ আহিছিলে।
অ অ অ
এতিয়া কোৱা, ফ্ৰী ফায়াৰ আইডি কিমান?
ক'লোঁ যে আ কিমান?
ফ্ৰী ফায়াৰ লেভেল?
লেবেল তোমাৰ ছিক্সটি ৱান।
অঔ মজা মোৰ ছিক্সটি।
অঁ
এ
অ তুমি নেখেলা চাগে বেছি।
নাই নাই পুৰা একদম মানে কেতিয়াবা মন গ'লে পুৰা ভালকে খেলো কেতিয়াবা মন নগ'লে নেখেলোৱেই।
অ অ মোৰ এনেকুৱা এনেকুৱাই মই কেতিয়া কেতিয়াবা একমাহ নেখেলো।
কেতিয়াবা খেলিব যদি মন নাযায় নেখেলোঁ পালাই কৰী থৈ দিম, যেতিয়া খেলিব মন যায় ন দিন ৰাতি অহৰা নেখেলিম।
এনেকুৱাই কৰো মোৰ,
পুৰা তিনিটা চাৰিটা বাজি যায় খেলোতে খেলোতে ৰাতিপুৱা।
অ
ৰাতি নুশোৱেই ৰাতি মজা লাগে খেলি। বিয়াৰ বিশেষকে বিয়াৰ অকণ টাইম লাগে নাই খেলোঁতে।
বিয়াৰ টাইমো লাগে তোমাৰ আৰু ষ্টাৰ্ট দিলে যে। তোমাৰ বিহাৰৰ বান্দা তোমাৰ ক'ৰ ক'ৰ মধ্য প্ৰদেশৰ বান্দা বিলাক আহে। খে খেলি আৰু বেছি ভাল লাগে বিহাৰী বিলাকৰ লগত।
অ সেইটোৱেই।
উম
উম টপাপ চপাপ কৰা নে নাই আই দি?
ককহে,
টপ আপ কৰা নে নাই আই দি?
টপ আপ কৰোঁ বাৰু।
উম, কৰা ঠিকে আছে, মই আকৌ ইমান নকৰোঁ, মই মানে খাওঁতেই যায়, মানে মই গেম-চেমত এইবিলাক টকা-পইচা মানে নিদিওঁ বিশেষকৈ।
অ' অ', আগত দি আছিলোঁ মানে, মই নি তো, মানে মোৰ লগৰটোৱে পইচা থাকিলে
উম, আচ্ছা আচ্ছা, এনেই কেতিয়াবা-এনেই কেতিয়াবা আজ আহে যে ঊনৈশ টকা, উন্ত্ৰিশ
অ', এইটোৱেই মাৰো, অ' এইটোৱেই মাৰো। হ'ব ৰাখোঁ ন, মেগীটো খাই লওঁ ৰ'বা পিছত কল কৰিবা আকৌ এবাৰ, মই মেছেজ দিম ৰ'বা।